টিউচন কৰি আহিছো কি কৰিছা?
এ চাহ খাব লৈছো।
অ', অ',
চাহ তা খালা নে?
উম, চাহ খোৱা নাই।
কিকাৰণে ইমান দেৰি?
এ এনেই চাহ খুৱা নাই গৰম বহুত আজি।
আ,
গৰম বহুত বুলু আজি।
অ' গৰমত চাহ খাব নালে নেকি?
মইহে খোৱা নাই।
আ,
মাহতে চাহতা খালে?
মাতে খালে অ', বতৰ কেনেকোৱা?
বতৰ ৰ'দ দিছে ৰ'দ দিছিলে বহুত গৰম আজি।
অ', অ',
আকৌ এটা মানত বৰষুণ দিলে অলপ।
অ',
আকৌ ৰ'দ দিলে আকৌ ৰ'দ দিলে।
উম,
বা হ'তে কি কৰিছে?
বা হ'তে আছেই এনে বা ভাত বনাইছে নে কি কৰিছে জানো।
বা তাতো দেখাইছিলে নেকি ৰিজেক্টো
অ, দেখাইছে।
বায়ে গালি পৰা নাই নে?
পাৰিছে
কি কথা?
গালি পাৰিছে আকৌ।
কি কৈছে?
গালি পাৰিছে কি কলি কেনেকে বুলে তেনেকা হ'ল তেনেকৈছে
নকলা কেলে আজিলৈকে ইমানটা পাতিলো এই দুটাত হে হ'বলৈ পালে নে?
তাকে হে তেনেকুৱা হ'ল নাজানো নহয়।
ভাত পানী বনাইছিলে নাই বনোৱা?
ভাত-পানী বনাইছে আমাৰ পায়
কিহেৰে বনাইছে?
ভাত, জানো কিহে বনাই?
জানো, জানা যদি অ', খবৰ কৰা নাই?
খবৰ কৰা নাই।
কি কাৰণে?
এই, এনেই কিহে বনাই, বনাব আৰু কিবা এটা।
বনাই দিয়া খাব আৰু নেকি?
উম।
গুদ।
যিহে বনাই দিয়ে খাম আৰু।
উম বাকী স্বাস্থ্য -পাতি ভালে আছেনে, আপোনাৰ?
উম ভালে আছে।
অ', অ', কিমান?
বহুত।
তাত ফুৰিব গৈছিলে যে কেতিয়া আহিলে?
আজি আহিলোঁ।
ক'ত ক'ত ফুৰিলে?
লগৰ দুজনীৰ ঘৰলেহে গৈছিলোঁ।
অ', কেইদিন ফুৰিলে?
ফুৰিবলৈ যোৱা নাছিলোঁ, এদিন থাকিলোঁ এদিন।
গান্জীটো কেনেকুৱা আছিলে, ভালে ভালে গ'ল?
আ?
জাৰ্ণিটো কেনেকুৱা আছিলে, ভালে ভালে গ'ল বোলো?
জাৰ্ণীটো কিনো, নিজে স্কুটি চলোৱা নিজে যোৱাহে ভালেই হ'ল।
অ', অ'। আপুনি স্কুটি চলাব জানে?
জানোঁ।
অ' বঢ়িয়া।
বাকী খেতি পথাৰ, কি কৰিছে?
খেতিপথাৰত কালি গোছ ল'লে।
সেইটো কি বস্তু, গুজ লোৱাটো
ফাৰ্ষট মানে কালি মাটি ৰুলে, অলপ।
অ', বহনি কৰিছা নে কি?
কালিয়পা বহনি কৰিছে।
অ', এতিয়া কেতিয়াৰ পৰা আকৌ ভালকে ৰুব?
জানোঁ, সেইটোও নাজানো কেতিয়া পা ৰুৱে।
অ'।
ঘৰত চবৰে ভাল, দেতা এই জাক দি আছে।
যাক
উম।
মহ-দাহ নাহিবলৈ নে কি?
অ'।
ঔ।
পথাৰত।
পথাৰত জাক দিছে?
পথাৰত নাই দিয়া, গোহালিৰ ফ্ৰণ্টত দিছে। পথাৰত বুলি আপোনাক কথা এটাহে সুধিব লৈছিলো, আপোনালোকৰ পথাৰত গ ে হলিছ
নাজানো নহয় মই আমাৰ মাতিবাই নহ হেল্ল',
অ',
নাজানো নহয় দবও পাৰে খবৰ পৰাৱা নাই মই
অ', অ',
উম।
খাব পৰা নাই নি
নাই কৰা
উ
বাকী আপোনাৰ পঢ়া শুনা কেনেকুৱা চলিছে
পঢ়া শুনা হোৱাই নাই
কি কাৰণে
আহ
কি, কাৰণে
পঢ়া শুনা কৰা হয়নে
অ', অ', সময় পোৱা নাই চাগে
উম।
ঠিকে আছে
ভাত ফুৰিব লাগিবই নাযাওঁ এতিয়া
কি কাৰনে
মেলিব যোৱা ক'তো নাছিলো যোৱাও যাবও মন নাই
আহ, ন শুব যাম বুলি ভাবিছো গৰমত
অ', অ', যাব লাগে ফুৰিবলে গলে মন চন ভাল লাগে
ন ম নক যাম লগ লগৰ লগত যাম ফুৰিবলে
আহ, অ',
অ', অলপ ফুৰিম আৰু ভালকে
অ', অ', ফুৰিব লাৰ ফু থাকিলে ম ভাল লাগিলে
নটিফিকেচনন আহ আ ফোনটো
আহ,
আহ, তাকে
ব ফুন
অ', অ', বা ভালে আছেনে?
বা ভালে আছে অ', বাৰ বা গা বেয়া হৈছে এতিয়া ভাল হৈছে
অ', ডক্টৰক দেখাইছিলা নে?
ডক্তৰক দেখা নাই এনেই বেজি চেজি ললে আৰু
অ', চেজি বেজি ললে ত ভাল হ'ল
কাৰ
কিবা কৰি আছে নেকি আপুনি?
নাই বাৰু মই বাহিৰতহে আছো চোতালত
আহ, গৰম বহুত আছে নেকি
গৰম হৈছে বহুতেই গছে হৈছে অ অলপ
অ', মা হত ক'তো ফুৰিব যোৱা নাই
মা হত ফুৰিব নাই যোৱা নাই যোৱা
অহ খেতি বাতি উঠাই যাব চাগে
খেতি বাতি উঠাই মেলি যাব নিকি অ যাবও পাৰে খেতি বাতি উঠাই মেলি
অ
ভন্টিৰ ফোন কৰিছিলে নে
ভণ্টিয়ে ফোন নাই কৰা কেলে
সুধিছো এনেই
উম নাই
আজি এনিভা চেৰি বুলি গম পাইছো
অ এনির্ভাচেৰি পাতিছে ছাগে
উম দেখিছিলো ফটো
অ আপোনালে ফোন কৰিছিলে নি
ফোন কৰা নাই মেছেজ কৰিছো তাকে তাই ৰিপ্লাই নাই কৰা সময় পোৱা নাছিল ৰাতি পুৱাতে কৰিছিলো মেছেজ
তাকে বিজি থাকিব পাৰে নহয়
হে সময় পোৱা নাই চাগে
এঘৰ বোৱাৰী হ'ল এতিয়া যেতিয়াই তেতিয়াই ফোন চাই থাকিব নোৱাৰে নহয়
উম উম
উম
কিবা বেয়া পাইছে যদিও নাজানো ষ্টেটাছ দি আছে কিন্তু মোৰ মেছেজ ৰিপ্লাই দিয়া নাই
আহ সটো চাগে বহুতে দিছে কিমানো চাব
হম হ'ব
অ উম বেয়া পোৱা নাই আপুনি জানো বেয়া পোৱা কাম কৰে
উম
বেয়া পোৱা নাই কেলেই বেয়া পাব নো
উম
তাইক কি কৈছিলে কি কৈছিলে
নাই একো কোৱা নাই
এনেকে ভাত বুলি কথা কোৱা শুনিছিলো
অ ভাত কিহে বনাইছে বুলি সুধিবলৈ দিছে
ভাত বনোৱা নাই চাহ খাইছো হে ভাতলে দেৰি আছে
অ অ
হয়তো নাখাবও পাওঁ হয়তো খাবও পাওঁ
অ অ
সময় সময়ত কব
অহ অ
আপোনালোকৰ খাব হ'লে নিকি
আমা খাব নাই হোৱা বনাব গৈছে
হা
বনাবলে গৈছে বোলে খাব হোৱা নাই
অ ভাগেনদা কি কৰিছে
আছে সেইটো নাই
উম বাইটো
পঢ়ি আছে
কোন কলাছে বা
অহ ',
কোন ক্লাছৰ?
এবাৰ তেনট
মানে দশম শ্ৰেণী পৰীক্ষা দিব নেকি?
অ',
অহ',
হা
হয় অ, বলো।
অ, প্ৰিপ্যন কেনেকে চলি আছে।
মই নাজানো ইমান তাহ কথা হিয়ে জানো।
অ, বাইক হিচাপে দায়িত্ব নাই নেকি অলপ চাই মেলি দব আকৈ
আপোনালে জনা বুজাৰ মানুহো অলপ শিকাই মেল দিব আকৌ।
অহ', আপুনি দেখুৱাই দিলে অকমান আগবাঢ়িব।
নো দেখুৱাই দিবগীয়া
বাকী সবৰে ভাল আৰু ন।
উম,
দেয়া ঠিক আছে।
দিয়া আছে কিবা অ, বৰহি কৰিছিলে বৰশিলকে ভালে আছে এতিয়া এতিয়া ভালে আছে চাগে।
অ- অ।
উম,
উম,
তাকো
ভিণ্ড নানে বা ওচৰলে
সটো কাল বজাৰ জাম।
কিবাৰ শুক্ৰবাৰ।